হেল্ল' হয় শুনি শুনিছেনে অ ভালেই আছে আপুনি
অ মোৰ ভালেই আপোনাৰ
অ ভালেই দিয়ক ভালেই হয় আজি মানে আমি মানে ভ্ৰমণৰ ওপৰত কথা পাতিব বিচাৰিছিলো
অ ঠিক আছে হ'ব
হয় হয় আ আপুনি নিশ্চয় মানে এ বেলেগ বেলেগ ঠাইলৈ গৈছে ভ্ৰমণ কৰিছে অলপ অভিজ্ঞতা জনাব নেকি কোন কোন ঠাইলৈ গৈছে বা কেনেকোৱা ধৰণৰ অভিজ্ঞতা হৈছে
অ আচলতে ক'ব গ'লে মই ইমান বেছি ফুৰা নাই কিন্তু যিবোৰ ঠাই কৈছো এনে অসমৰে অলপ ওচৰে পাজৰে কিছুমান ঠাইত বা আমাৰ অসমখনত তো যিমানবোৰ জিলা আছে প্ৰায়বোৰ জিলাই সুন্দৰ
হয় হয় নিশ্চয় হয় হয় হয় হয়
এতিয়া ক'ব গ'লে তেনেকোৱা উজনিৰ পৰা নামনিলৈকে বহুত বিলাকে ঠাই আছে অহ আপুনি যদি বিচাৰে ধৰি লওক তেনেকোৱা তীৰ্থ স্থান বা ধৰ্মমূলক ঠাই তেনেকোৱাও যাব পাৰিব ইচ্ছা কৰিলে নহ'লে বা মানে প্ৰকৃতিৰ লগত তেনেকোৱা ভাল পাহাৰীয়াত ঠাই বা নদী নিজৰা তেনেকোৱা ঝৰ্ণা থকা যিকোনো ঠায়ে পাব এতিয়া মই তেনেকোৱাৰ ভিতৰত মানে
বেছি যোৱা নাই কিন্তু আমাৰ অসমৰ মাজতেই থকা এই গুৱাহাটী নহয় এতিয়া গুৱাহাটীত চাবলৈ গ'লে কি নাই মানে বহুত ধুনীয়া ধুনীয়া ঠাই আছে মঠ মন্দিৰ আছে তাৰ পিছত তেনেকোৱা প্ৰাকৃতিক সৌন্দৰ্য থ কথাই বা বিজ্ঞানৰ ক্ষেত্ৰতেই হওক নহয় এতিয়া বিজ্ঞানৰ ক্ষেত্ৰতে হওক আপুনি যদি বিচাৰে চাইন্ঞ্চ চি তাৰ বা ছায়েঞ্চ চৰি ছায়েন্স মিউজিয়াম বা ছায়েঞ্চ চিটি হৈ গ'ল এতিয়া তেনেকোৱাকে তাৰ পিছত তাৰ কা গৃহ মোৰ তাৰকা গৃহৰ যিটো অভিজ্ঞতা এতিয়াৰ নহয় স্কুলীয়া জীৱনৰে
হয়, হয়, ময়ও স্কুলত থাকোতে গৈছিলো বাৰু, তাৰকা গৃহত।
অ, সেইটোয়ে তাৰকা দিনত যাওঁতে যিটো ভাল লাগিছিল নহয়, তাত মানে সোমাই পেলাই। তাত বহি যেতিয়া দেখিলোঁ, গোটেই মানে গ্ৰহ, নক্ষত্ৰ সৌৰজগতখন ইমান ধুনীয়া।
গোটেই চলা সৰু, জতখন গোটেই দেখা পায় আৰু।
হয়।
ভাল লাগে আৰু, তেনেকুৱা ময়ও গৈছো বাৰু তেনেকুৱা আমাৰ অসমৰ বাহিৰতো গৈছো, আপোনাৰ চাউথৰ ফালে গৈছো, গোটেইখন আমাৰ নৰ্থ ইষ্টৰ, বহুত কেইখন ষ্টেটত গৈছো।
হয়।
ষ্টত, আপোনাৰ অৰুণাচল, নাগালেণ্ড, মেঘালয়, গোটকেই গৈছো। আপোনাৰ হণবিল ফেষ্টিভেল চাব গৈছিলো, আপোনাৰ নাগালেণ্ডত
হয়।
তাৰপৰি আপোনাৰ এ, মানে এই আৰু বাহিৰত যিকোনো ষ্টেট এখনত গ'লে, আপুনি সিহঁতৰ জনগোষ্ঠ খাদ্য পোছাকৰ পৰা, ভাষাৰ পৰা বহুতখিনি বস্তু আহৰণ হয় আৰু মানে বহুতখিনি বাহিৰা নলেজ বাহিৰা জ্ঞান হয়, মানুহৰ।
হয়।
সেইকাৰণে ভ্ৰমণটো কৰিব লাগে, আৰু।
লাগে, লাগে, আৰু ভ্ৰমণৰ জৰিয়তে আমি এটা ঠাইৰ মানে সংস্কৃতি তেওঁলোকৰ মানে জীৱন প্ৰণালীয়ে, হওঁক। ভাষাই হ'ওক বা উৎসৱ পাৰ্বণেই হ'ওক তেওঁলোকৰ ৰীতি-নীতি ব্যৱহাৰ, তেওঁলোকেনো দৈনিক জীৱন কেনেকৈ পাৰ কৰিছে নহয়, তেওঁলোকৰ জীৱিকা কেনেকুৱা অ, এইবোৰ বিষয়ে আমি জানিব পাৰো, তেওঁলোকৰ শিল্পৰ বিষয়ে জানিব পাৰো। আৰু এটা কথা কি, এতিয়া আমি মানুহবোৰ মানে এ, আধুনিকতাত সোমাই পেলাই বেছিকৈ ব্যস্ত হৈ গৈছো, নহয় আৰু এই ব্যস্ততাৰ মাজত যেতিয়া আমি হঠাতে কেতিয়াবা কৰাবলৈ যাওঁ। মানে আমাৰ মানসিক ভাৱেও কিছু ভাল লাগে, বা যিটো মানসিক স্বাস্থ্যয় আৰু। তাৰ ক্ষেত্ৰত মই ভাল বুলি ভাবো আৰু মানে আমি নতুনকে চিন্তা কৰিব পাৰো।
তাকে আপোনাৰ মনতো চ, মানে বেয়া লাগি আছে কিবা ডিপ্ৰেশচনত আছে। টেনচনত আছে, আপোনি‌ যেতিয়া লগৰ লগত হ'ক বা ফেমিলিৰ লগতে হ'ওক বা আপুনি কাজিনৰ লগতে হ'ওক যেতিয়া বাহিৰলৈ যাব কোনোবা ঠাইলৈ মনটো মান, ফ্ৰেচ ফ্ৰচ লাগি যায়। ভাল লাগি যায় আৰু মানে, সেইখিনি টাইমত মানে বহুত এটা ৰিলেক্স ফিল কৰা যায়। নহয় জানো, হয়, তাকে এতিয়াতো ব অ, আপুনি নিশ্চয়, ষ্টুডেণ্ট হয় চাগে, ন।
অ, নহয়, নহয়।
অ, নহয় আচ্ছা, আচ্ছা, মই কিয় ক'লো বাৰু, ষ্টুডেণ্ট হ'লে টো, মানে এইটো ম, গৰমৰ বন্ধ আছে এতিয়া মানে ঘূৰিব ফুৰিব। কাৰণে ষ্টুডেণ্ট খিনি, শিকাৰ লগত জড়িত যিসকল লগ আছে।
হয়, পিছে মোৰ যিটো কৰ্ম আৰু, সেই কৰ্মটোতো বাৰু মই গৰমৰ বন্ধ পাইছো। এ, সেই হিচাপত মোৰো গ্ৰীষ্ম বন্ধ চলি আছে, এতিয়া যোৱাকালিৰ পৰা আৰম্ভ হৈছে।
আচ্ছ, আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা।
এতিয়া সেই আমিও ভাবি আছো, কৰ'বাত নহয় কৰ'বাত যোৱাৰ কথা।
হয়, আপোনাৰ এনে তাৰ ক'ত আছে বাৰু।
এতিয়া আমি লগৰবিলাকে একেলগে মানে পৰিকল্পনা কৰি আছোঁ, যে আমি এতিয়া শ্বিলঙৰ ফালে অকনমান যাম, এতিয়া গৰমো খুব পৰিছে, অ, এতিয়া গৰমটো চাই পেলাই এবাৰ ভাবিছিলো আমি উজনিৰ ফালে যাওঁ বুলি কি ন্তু উজনিৰ ফালে গ'লে পিছত আৰু গৰমৰ কাৰণে অলপ অসুবিধা হয় বুলি
অ একেই আৰু ৱেডাৰটো আমাৰ এইফালৰ আৰু উজনি অসমৰ।
হয় হয়, সেইকাৰণে পিছত ভাবিলো আৰু যে লগৰীবিলাকেও কৈ আছে যে শ্বিলঙলৈ যাব, শ্বিলঙৰ কিছুমান তেনেকুৱা এই বিশেষকৈ আ প্ৰকৃতিৰ যিবোৰ সুন্দৰ ঠাই আৰু ঝৰ্ণা হওক এনেকুৱা সেইবোৰ উম তেনেকুৱা বোৰ ঠাই যোৱাৰ কথা হৈ আছে।
উম দুই সপ্তাহ মান আগতে আহিলো শ্বিলঙৰ পৰা শ্বিলং চেৰাপুঞ্জ আপোনাৰ কিন্তু মৌ চিনৰাম চাইড মানুহে বহুত কম যায় মই মৌচিনৰাম গৈছিলো এইবাৰ ফাৰ্ষ্ট টাইম গৈছিলে এনেইটো বহুত কেইবাৰ গৈছিলো শ্বিলং।
এতিয়া আপুনিতো গৈ আহিছে, মই যাম বুলি ভাবিছোঁ ন এনেকুৱা ক্ষেত্ৰত মই কেনেকে গ'লে ভাল হ'ব পাৰে মানে সাৱধানতা কেনেকুৱা ল'ব লাগে এইটো ভ্ৰমণত মই? ধৰি লওক মই যাম, উম হয়।
সাৱধানতা বিশেষ শ্বিলঙত গ'লে একো মানে সেনেকুৱা মানে বিশেষ একো প্ৰব্লেম নাই কিন্তু আপুনি তাতে গ'লে আৰু মানে এ আ খোৱা লোৱা খিনি অলপ ধৰ ডিফাৰেঞ্চ পাবও পাৰে দুই এটা বস্তু।
হয়।
বইল টাইপ খানা বেছি চলে কিন্তু, ৰেষ্টুৰেণ্ট বিলাকত আমাৰ এইফালৰ মানুহৰ কাৰণে সিমানো কিবা নহয় কিন্তু সিহঁতৰ যদি ট্ৰেডিচনেল ডিছবিলাক খায় অলপ মানে বইল টাইপ বস্তু পাব পাৰে আৰু মানে মছলা তচলা অলপ কম নিমখ মানে এই কি বুলি কয় মানে মিঠাতেল তেল চেল তেলজাতীয় খাদ্য অলপ কম আৰু তেনেকুৱা বইল টাইপ খাব লগা হ'ব পাৰে। বইল খোৱাটো বাৰু ভাল ভাল কিন্তু আমাৰ বেছিভাগ মানুহৰে অভ্যাসটো নাথাকে যে, সেইকাৰণে কৈছো আৰু।
উম হয় হয়, মানে শুনিছো মানে বহু বিলাক ঠাইত লেণ্ডশ্লাইড হৈ আছে ক'ৰবাত পানী বেছি হৈছে এনেকুৱা ক্ষেত্ৰত মানে আৰু, অঁ।
প্ৰাকৃতিক দুৰ্যোগৰ পৰাটো সাৱধান কাৰণ এইটো ৰাস্তাটো আপুনি জানেই কেনেকুৱা অকোৱা পকোৱা ৰা স্তা পাহাৰৰ মাজেদি এইটো এই বৰষুণৰ টাইমত গ'লে সেই এটা ৰিক্সি মানে অলপ মানে সাৱধান তা মানে ৰাখিব লাগে আৰু হয় হয় হয় কিন্তু অঁ হয় বিশেষ ইমান প্ৰব্লেমো নাই কিন্তু, তাৰমানে জে চি বি চে চি বি বিলাক থাকে আৰু মানে ৰা স্তা কিবা হ'লে আৰু মানে অলপ টাইম অলপ টাইম মানে কি ৰাস্তাত ৰখিব লগা হয় কেতিয়াবা বহুত টাইমলৈকে এবাৰ মই শিলচৰত যাওঁতে তেনেকে পুৰা দহ দহ ঘন্টামান ৰখিছো মানে আ আপোনাৰ এইখিনি যোৱাই থোৱাই পাৰ কৰি কেনে কি জেগা হ'ল মানে পুৰা লেন্ড শ্লাইড হৈছে আগত মানে গাড়ী গাডী আকৌ মানুহ চানুহ একা হোৱা নাই ৰাস্তাটো পুৰা টোটেলি বন্ধ হৈ গৈছে ৰাস্তা একদম।
অঁহ।
সেইকাৰণে বন্ধ হৈ যোৱা যোৱাৰ কাৰণে মানে গাড়ী বহুত এখনৰ পিছত এখন দীঘল লাইন হৈ গৈছে, পিছত জেচি বি আনি ঠিক কৰিছে তাৰ পাছতহে পিছদিনাখনহে যাই পাইছো মানে। বহুত দেৰিকে দহ ঘন্টামান লেট হৈ গৈছে, তেনেকুৱা আৰু।
হয়।
সেইকাৰণে অলপ আৰু তো মানুহে বেছিভাগ আপোনাৰ এ শ্বিলঙত গ'লে শ্বিলংটো এনে শ্বিলংটো খাচী শিলচ হয় নহয় জানো?
হয়।
অ' শ্বিলং খাচী শিলচ হয় কিন্তু আমাৰ ইফালে আহিলে আপুনি গোৱালপাৰা চাইডত যদি আহিব আমাৰ এইফালে বেক চাইডত আপুনি গাৰো হিলচ পায়, এইফালৰ জেগাবিলাক মানে যদিও মানুহ আহিছে বহুত, তথাপিও ইমান বেছিকে এক্সপ্লৰ হোৱা নাই। আপুনি এতিয়াও মানে বহুতা ধুনীয়া ধুনীয়া ৱাটাৰ ফল নিজৰা আছে, বা বহুত ডাঙৰ ডাঙৰ নিজৰা
অ' এইফালেদি গ'লে চাগে নংষ্টাইন নে কিবা তেনেকুৱা পায় নেকি? অ' আমাৰ তেনেকে যোৱা কথা কোৱা মানে আলোচনা হৈ আছে আৰু।
ধুনীয়া লাগে, নংষ্টিং আপুনি যোৱা নাই যদি কেতিয়বা যাব। তাত তাতে আমাৰ আপুনি জগ্ৰাফিত আপ আপুনি বুৰঞ্জীত পাইছে ভূগোলত নিশ্চয় পাইছে। আপুনি এই এ মালভূমিৰ কথা, মালভূমি বিলাক তাতে দেখা পাব পুৰা। মানে ওখ ওখ পৰ্বততকে অলপ সৰু মাজত মানে সমান আৰু। ঘাঁহনিৰ। ডাঙৰ ডাঙৰ বঢ়িয়া লাগে একদম, তাৰ মালভূমি আছে বহুত ডাঙৰ ডাঙৰ। হেল্ল' হয়, হয়। হয়। আৰু যদি আমাৰ ইফালেদি যায় আমাৰ পিচফালেদি আমাৰ পিচেদি যায়, চালাং বুলি এটুকুৰা ঠাই আছে। পুৰা আশী কিলোমিটাৰ মান হয়। আমাৰটো এনেই চাৰি কিলোমিটাৰ মান গ'লে আমাৰ, মই য'ত থাকো আৰু তাৰ পৰা চাৰি কিলোমিটাৰ মান গ'লে মেঘালয় হয়। কিন্তু ইয়াৰ পৰা আশী কিলোমিটাৰ মানে হয়, বহুত ডাঙৰ ৱাটাৰফল একদম পুৰা মেঘৰ নি মেঘৰ পৰা পানী পৰি থা থকাৰ নিচিনা লাগে আৰু, অঁ চালাং। কিন্তু সেইটো যদি আপুনি খৰাং দিনত যায় ফাগুন চ'ত মাহৰ টাইমত যায়, তেতিয়া সিমান ডাঙৰ দেখা নাপাব আৰু সৰু হৈ যায়। এতিয়া টাইমত গ'লে বৰষুণৰ টাইমত মানে বহুত ডাঙৰকে হয় আৰু। তেনেকুৱা, অ' যাব কেতিয়াবা টাইম পালে সময় পালে।
অ' নিশ্চয় যোৱাৰ আশা আছে বাৰু, এনেই মই শ্বিলঙলৈ গৈছিলো যে, মানে গুৱাহাটী হৈ গৈছিলো তো। তাৰে পৰা এনে বেছি চোৱা নাই, দুটামান ঠাই চাই আহিছো এইদিনা, তেতিয়া মানে ঠাণ্ডাৰো দিন আছিল নহয়। সেইটো চোৱা নাই, এলিফেণ্ট ফলচহে চাইছিলো।
এলিফেণ্ট ফলচ অ'।
এলিফেণ্ট ফলচ জিৰ' পইণ্ট এনেকৈহে গ'লোঁ। অ' সেইটো চাই আহিলো, তাৰপিছত নাই যোৱা নাই দুটা ঠাইে গৈছো, এদিন গৈছিলো মাত্ৰ দুটা ঠাই চাই ঘূৰি আহিছো সন্ধিয়াত। তে মানে সময় কম আছিল মানে হঠাতে গৈছোঁ।
আপুনি গৰমৰ বন্ধত পাৰিলে যাব।
হয়। এ তেনেকে মোৰ আৰু ইচ্ছা আছে ইফালে মাজুলী। মাজুলীৰ ফালে যোৱাৰ ইচ্ছা আছে। কিন্তু এতিয়া বাৰিষাত নোৱাৰি পানী বেছি হৈছে চাগে।
অ' হয়, হয়, হয় মাজুলী মই যাই পোৱা নাই, অ' মাজুলী মই যোৱা নাই, এইবাৰ এইবাৰ শেষৰবাৰ ৰাস পূজাত যোৱা কথা আছিলে, আপাৰ আচামৰ ৰাস দেখা নাই। এনেই আপাৰ আচাম গৈছো, কিন্তু মাজুলী চাইডটো মানে যোৱা নাই। কিন্তু আপোনাৰ এই যোৱা নহল আৰু অ'। কি কৈছে?
বাৰিষাত অসুবিধা হয় চাগৈ অকণমান? পানীৰ কাৰণে, অলপ যাবলৈ ভয় লগা চাগে মানে। এ তেনেকুৱা ফেৰীত নহয়?
হয়, হয়।
এনে মই গৈছো সিফালে ধেমাজিহে গৈছো। ধেমাজিত তাৰপিছত, আমাৰ নামনি এইবিলাক ওচৰে পজৰে ধুবুৰী হওঁক গোৱালপাৰা হওঁক তেনেকে যিবোৰ ঠাই আছে আৰু চাব লগা তেনেকৈ চাইছোঁ।
অ' ধেমাজি গৈছো, আৰু ধেমাজি গৈছো জোনাই গৈছো মানে অৰুণাচল এ ডাইৰেক্ট যোৱা তে যোৱা নাই আৰু ধেমাজিৰে মানে অৰুণাচল যাওঁতে মানে সিফালদি যাব লাগে নাই
হয় হয় অৰুণাচলতো গৈছোঁ বাৰু
উম আপুনি নাগালেণ্ড যোৱা নাই নেকি?
নাগালেণ্ড যোৱা নাই কিন্তু নাগালেণ্ডৰ সেই ডিমাপুৰত গৈছিলো মানে ডিমাপুৰলৈকে গৈছিলো বজাৰখনত কেৱল মানে ট্ৰেইনেৰে গৈছো ট্ৰেইনত গৈ ভাল লাগে ট্ৰেইনেৰে গৈ পেলাই ডিমাপুৰ এটা ষ্টেচনত নামি অকল যিখন তাতে বজাৰ আছে ফেঞ্চি বজাৰৰ নিচিনা
হয় হয় হয়
সেই বজাৰ খনত সোমাইছো জাষ্ট বজাৰ কৰিছো আৰু বজাৰ কৰিছো আকৌ ঘুৰিছো ঘৰত তেনেকুৱা আৰু অকণ বজাৰখনৰ মানে কাৰ্বি আংলঙত গৈছিলো আচলতে এ কাৰ্বি আংলঙত ফুৰিবলৈ যাওঁতে তাৰে পৰা সেই ডিমাপুৰলৈকে গৈছোঁ তাৰে পৰা ওচৰ হয় এদিনাখন তাতে থাকোতে উম অ তাতে থাকোতে মানে আলোচনা হল আৰু বলা বলা বলা বজাৰৰ পৰা হয় এনেকে বজাৰ বুলি কৈ এই ডিমাপুৰ গৈ পালোঁ
আপুনি কেতিয়াবা টাইম পালে হৰ্ণবিল ফেষ্টিভেলত যাব হৰ্ণবিল ফেষ্টিভেল ভাল লাগে যাতে মইটো দুইবাৰ গৈছোঁ
হয় হয়
দুহেজাৰ চৌবিছত হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডত যে হৰ্ণবিল ফে
অ আচ্ছা আচ্ছা উম
তাতে মই দুইহেজাৰ চৌবিশত লাষ্ট মানে শেষৰ বাৰ গৈছো আৰু দুইহেজাৰ বাইশত প্ৰথম গৈছিলোঁ
হুম হুম
উম ভাল লগে এতেকে সিহঁতৰ জনজোষ্ঠীয় খাদ্যয়ৰ পৰা আপোনাৰ বিভিন্ন ধৰণৰ দোকান পহাৰ এ নান ধৰণৰ কাপোৰ কানি এ বহুত কিবা কিবি ওলাই আৰু উম ডাঙৰ মানে মেলা টাইপ সেইটো
এনে আপোনাৰ কিবা প্লেনিং আছে নেকি ধৰিলওঁক অসমত বা অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰত কিবা তেনেকুৱা হে
হয় হয় হয় হয় প্লেনিং আছিলে মানে এই লাডাখ যোৱা কথা আছিলে মানে এ এইবাৰেই যোৱা কথা আছিলে কিন্তু আমাৰ লগৰ ল'ৰা এটাৰ এক্সিডেণ্ট হল তাতে যাই কিনে আমি ৰেন্টত বাইক ললো হয় বাইক লৈ যাব পাৰি না এইবাৰ যোৱা কথা আছিলে লগৰ ল'ৰা এটাৰ এক্সিডেণ্ট হোৱাৰ কাৰণে এইবাৰ যোৱা নহল অহা বছৰত যদি ভগৱান ভালে ভালে ৰাখে যাম আৰু সি নযোৱাৰ কাৰণে আমি কোনো নগ'লোঁ আৰু ভাল নালাগে অকলে মানে তাক এৰি যাব কাৰণে
অ উম
অ তাতে লাডাখ যোৱা নাই বাৰু লাডাখ যাব লাগিব ভাল লাগে মানে দেখা পাইছো ভিডিঅ' চিডিঅ ইমান ধুনীয়া ঠাই চাফ-চিকুণ পূৰা নীলা আকাশ
হয় হয়
হয় তাকে ঠিক আছে বাৰু
অ ভাল লাগিল বাৰু আপোনা লগত কথা পাতি মানে বহুত কথা জানিব পাৰিলো ক'ত গ'লে কেনেকুৱা সুবিধা অসুবিধা নহয় ভ্ৰমণৰ ক্ষেত্ৰত এয়া জানিব পাৰিলো বাৰু ধন্যবাদ
চাউথৰফালে যাত টো মানে মই যেতিয়া প্ৰথম চাউথৰফালে গৈছিলো টো মই ফাষ্ট টাইম দেখিছো সাগৰ তাতে আপোনাৰ কন্য কন্যাকুমাৰী যাওঁতে
অ সেই মোৰ ইচ্ছা কিন্তু কন্যাকুমাৰীত যোৱা সেইটো মই ক'ব খুজিছিলো এবাৰ ইচ্ছা বহুত বহুত বেছি আৰু এক নম্বৰত মানে সেইটোৱে ভাব নাই দেখা যোৱা নাই
অ সাগৰ দেখা নাই অ সাগৰ মইওতো ফাৰ্ষ্টাইম তাত যাওঁতে সাগৰ দেখছো মানে প্ৰথম যাই ফাৰ্ষ্ট